হেল্ল', হেল্ল' এনে আছোঁ‌। তই?
আছো এনে।
অ' অ'
উম,
আচ্ছা, অ' এক্সাম চলি আছে। আজি বন্ধ আছে। উম আৰু দুদিন আছে। দুদিন আছে আৰু। উ
মেজৰ মাইনৰ কেনেকুৱা হ'ল?
খন ঠিকেই হৈছে মেজৰখন ইমান ভাল হোৱা নাই।
আচ্ছা,
অংকবোৰ ভুল যাব।
অ
উম বহুত গৰম আৰু এতিয়াতো বৰষুণো দিছে।
তাকে বৰষুণ দিলেও গৰমতটো যোৱা নাই।
গৰমতটো আছে।
তাকে,
ৱে তাকেইটো।
হেল্ল'?
ভাত খালি?
ভাত মই জাষ্ট খালোঁ। একো টেষ্টে নাই।
অ' দৰৱ নাই লোৱা?
হা - হা?
দৰৱ নাই লোৱা।
দৰৱ ল'মহে । মই দিনটো খোৱাই নাছিলোঁ একো। উম
সেনেকুৱা কথা। অ' বি বৰুৱাৰটো হেৰি কি কয় কলেজ খুলিলেই জুনতে । অ' তেৰ' তাৰিখৰ পৰা কি কৰে ক্লাছ ষ্টাৰ্ট।
গৰমৰ ক্লাছ কৰিব লাগিব সিহঁতে।
মই শুনিছোঁ আমাৰ আকৌ জুলাইত ক্লাছ ষ্টাৰ্ট হ'ব।
জুলাইত? জুলাইত কিয়?
কিছুমানে কৈছে আমাৰ ক্লাছ সোনকালে ষ্টাৰ্ট হবহে গতিকে
বাট জুলাইটোতো বন্ধ থাকে ন'? চ'ব কলেজ। অ' মানে বন্ধ কম পাবি।
অ' সেইটোৱে।
ফুৰা প্লেন কি? ভেকেশ্যন?
ভেকেশন প্লেন একো নায়েই। বনোৱাই নাই, বনোৱাই নাই।
উম শ্বিলঙৰ প্লেন বনাইছিলিচোন?
হৈছে আৰু।
উম্ আ কিয়?
নেযাওঁ। তোৰ প্লেন কি?
মইতো এক'লেন যাম বুলি ভাবিছোঁ হে।
হয় নেকি? ময়ো সেয়া মই চুইমিং পুল যাবলৈ ইচ্ছা গৈ আছে, বাট ভাল চুইমিং পুল এটা বিচাৰি নাই পোৱা।
হা-হা?
চুইমিং পুল যাবলৈ ইচ্ছা গৈ আছে, কিন্তু ভাল চুইমিং পুল এটা বিচাৰি নাই পোৱা।
উম গুগালত চাবি।
চাইছোঁ। এটা ভাইৰেল হৈ আছে, এইটোতে যাওঁ নেকি?
ক'ত সেইটো?
সেইটো সৰুসজাইত চাগে।
অ, অলপ দূৰ আছে।
অঁ দূৰ আছে৷
উম, মোৰতো এক'লেণ্ডৰ প্লেনটো এতিয়া কিবা হয়? এনেতো জুনৰ লাষ্টত যোৱা প্লেন আছে কাৰণ জুলাইত টো সিহঁতে পইচা বঢ়াই দিয়ে ন? উম,
অ' এনেকুৱা কথা৷
বাট চাওঁ এতিয়া কি হয় উইকেণ্ডছত আৰু বঢ়াই দিয় তো ইহতে৷ উম, টোৱে । গৰমো এনেকুৱা।
অ'
উম, বাকী ক'। ভাত খালি?
ভাত খালোঁ। অকণমান। কিহেদি? দাইল, ৰঙালাও ভাজি।
আচ্ছা!
গধূলি ফুৰিব নাযা?
আজি ক্লাছ আছে।
অ কেইটাত?
কেইটাত? পাঁচটাত।
আচ্ছা, মোৰো ফুৰিব ইচ্ছা যাই আছে ৰে ট্ৰেভেল কৰিব ইচ্ছা যাই আছে ইমান দিন ঘৰত থাকি থাকি ব'ৰ লাগিছে।
এইবাৰ কৰিবলৈ যাবলৈ পাৰি কৰিবলে। বাহিৰলৈ যাবলৈ ইচ্ছা গৈছে।
হোম ষ্টেৰ কথা কৈ আছে৷
হম ষ্টে?
অ' হোম ষ্টে। বি বৰুৱাৰ ফ্ৰেণ্ড এটাই, তই জান' উম, হোম ষ্টে এটা কৰোঁ বোলে। চব মিলি কিনে
কেতিয়া লে?
জুনৰ লাষ্টত নেকি সেনেকে কলে মানে চবকে সুধি চাব দিছে মোক সুধি চাব দিছে তহঁতক ৷ উম বেছি নপৰে যদি টু বি এইচ কে ৰুম বুক কৰে ৷ উম আৰু ক
এনচে এলাও কৰে নে নকৰে!
কবি মোৰ নাম লয় দিব দে উম ঘৰত কি খবৰ বাকীবোৰৰ?
ভাল - ভাল৷ তহঁতৰ
আছ ভাল-ভাল ৷
অ
মই যে এইকেইদিন গৰমৰ কাৰণে দু দুবাৰ - দুবাৰ গা ধুই আছোঁ ন?
মই গৰমৰ কাৰণে গৰমৰ কাৰণে বহুত হৈছোঁ বাৰু বহুত গৰম এইকেইদিন বহুতেই গৰম দিছে মোৰ পৰীক্ষা কেনেকে দিবলৈ গৈছোঁ মই নিজে নাজানোঁ ৷
তোৰ আৰু দুদিন আছে ন উ কেইটাত আছে?
কেটাত নটাৰ পৰা?
আচ্ছা দুই ঘণ্টা?
ইয়েছ৷ মোৰ জাননে আই এম ডি সে একজামখন বহুত বেয়া গৈছে ৷
কিয়?
কাৰণ তাহাঁতে চিলেবাছত যিবোৰ আছিলে সেইবোৰ নাই সোধা সুধিছে যে এইটো চাইণ্টিফিক নেম কি সেইটো চাইণ্টিফিক নেম কি৷
তোৰ কি এম দিছি?
মোৰ বটনী ৷
অ পেপাৰ হাৰ্ড আহিছে ৷
অঁ
পাছ হবিনে নাই?
মাৰ্কচ দিলেই পাৰু পাঁচ হ'ম ৷ যদি মাকচ্‌ নিদিয়ে তেতিয়া নাজানো ৷ বুটেইন এক্‌জাম হলটোত মই আৰু মোৰ লগৰ জনী ইটো আনটো বুকখন চাই বহি আছিলো৷
হে হে সেইয়ে অটনমাচ কলেজ হোৱাৰ পিছতো ইমান অলপ ইজি কাটিব লাগে সিহঁতে ৷
আৰু এইবোৰ কাটিলে এটলিষ্ট ক্লাছত পঢ়াব লাগে ৷
অ
আৰু চাইন্টিফিক নেমটোতো আমি বনাই লেখিবলৈও নোৱাৰো ৷
উম ' সেই ত্ৰিপুৰা আৰু ৰাত্তা মাৰা সেইটো ন জানিবই লাগিব নামটো ৷
জানিবই লাগিব আৰু এটা দুটা আহিলেও বেলেগ কথা, ছয় নম্বৰৰ আহিছে৷ মানে দুই নম্বৰীৰ তিনিটা গোটেই সেয়াই আহিছে ।
মই স্কিপ কৰি দিলো ছয় নম্বৰ অপচন নাছিলে ছয় নম্বৰ ডাইৰেক্ গৈ আছা
উম ' হম
ফৰ্টি ফাইভ আৰু এক নম্বৰীকেইটাও একদম বহুত বেলেগ আহিছে । দেন মই বহুত ভিতৰৰ পৰা দেন মই এনে এনেই আন্দাজত লিখি থই আহি জিলো নাই তাৰে গোটেইকেইটাই কাৰেক৷ থৈছে৷
কি ক '
অ মই গোটেইকেইটা আন তাজত লিখি দিছিলো ।
অ'হ, লাবটো আছে আৰু মোৰ নিচিনা ।
আৰু হে আৰু পাঁচ নম্বৰীত লিখি লিখিবলৈ আহিছিলে যে চাহ কেনেকৈ উৎপাদন কৰা হয়? মই বুজি নাপালো যে চাম মানে চাহ পাতৰ কথা কৈছে নে চাহৰ কথা কৈছে সেইকাৰণে মই দুটাই লিখি থৈ আহিছো।
তই কি উলি ভাবিছিলি?
মই আৰু প্ৰথমতে চাহ বুলিয়ে ভাবিছিলো দেন ভাবিলো যে বটনী হয় চ চাহপাতৰ কথা কৈছে চাগে? সেইকাণে মই দুটাই লিখি থৈ আইছো ।
অ ', পাঁচ মাৰ্কৰ লাম্বা আনচাৰ ৷
অ পাঁচ ন ক লম্বা আন চাৰ লিখি থৈ আহিছোঁ। আৰু এলকহল কেনেকে - এলকহল কেনেকে বনাই -এলকহল কেনেকে বনাই সেইটোও আহিছিলে সেইটোও সেনেকে লিখি থৈ আহিছো। নহ আমাৰ চিলেবচত এইবোৰ আছে
উম' বুক কেতিয়া কিনিবি থাৰ্ড ছেমৰ?
ম বু- থাৰ্ড ছেমৰ কিনিবলৈ যাম ৷
অ
ছতকে
সেয়
উ
একেলগে যাম দে তেনেহলে ৷ পাণবজাৰত, উম তই হেৰি পুৰণাখিনি এক্সেঞ্জ কৰ নে?
পুৰণা খিনি এক্সচেঞ্জ কৰো ৷
অ দে দেখ তিনিদিন ভিতত যাম কিবা খাই আহিম ৷ ফাষ্ট ফুড
অ
উমম ম ম মোৰ একদম মুখৰে তেচ নাই৷ মেইন কথা সেইটো আজি দিনটো একো খোৱাই নাই, এতিয়া অলপ আগত মই ভাত খাইছো তাকো টেষ্ট নাই মুখৰ৷ উম, হেল্ল'
কি কৈছ?
বোলো মুখৰে টেষ্ট নাই মোৰ জ্বৰৰ কাৰণে মই দিনটো একো খোৱাই নাছিলো ৷ এতিয়াহে খাইছো ভাত ৷ এ দেহতে প্লেন বনাবি এটা যাও এদিন ফুৰিব ৷
উ বনাম বাৰু৷
উম ঠিক আছে দে ৰাখোতে ৷
পনাাব দি